হেল্ল'
অ কি কৰি আছা?
অ আছো এনেই লেপটপ চাই আছিলো, তুমি?
আহ মইও এনে তোমাৰ অলপ পঢ়ি আছিলোঁ।
আচ্ছা। কি পঢ়ি আছিলা?
মই তোমাৰ এয়া মোৰ কেইদিনমান পিছত তোমাৰ এটা এণ্টেঞ্চ এক্সাম এটা আছে। তাৰে অলপ পঢ়ি আছিলোঁ।
আচ্ছা, ক' কৰ মানে কোনখন এ কিবা মানে পষ্ট গ্ৰেজুৱেচনৰ কাৰণে নে কিবা বেলেগ
তোমাৰ সেইটো ক মানে এইটো তোমাৰ এনে তোমাৰ ফৰ্থ গ্ৰেড শুনিছা ফৰ্থ গ্ৰেড থাৰ্ত গ্ৰেড সেইবোৰৰ এক্সাম হব মানে
আচ্ছা
তাৰে সেইটোৰ কাৰণে অলপ ভাবিছিলোঁ পঢ়ি লও, অলপ দে টাইম সময় আছে এতিয়াও।
কেতিয়ালৈকে হ'ব একজামটো এনেই?
এইটো এতিয়া ডেটটো তোমাৰ দিয়া নাই, ৰেজিষ্ট্ৰচন চলি আছে।
উম, মোকো লিংকটো পঠাই দিবাচোন মইও একজামটো দিব পাৰিম তেতিয়া।
হ'ব, হ'ব তোমাক দি দিম দিয়া। আ-ম অঁ শুনাচোন, মই শুনিছোঁ তুমি কিবা এক্সাম দি আছিলা বোলে?
অ, মই যোৱাকালি আছিলে এক্সাম মোৰ। এই কি বুলি কয়?
ছিল?
এইতোটো মানে মাষ্টাৰ্চৰ আছিলে মানে কি বুলি কয়? স্নাতককোত্তৰ?
আচ্ছা।
তোমা এ আৰু বি কমৰ যিটো থাক, বি কমৰ পৰা যিটো এম কম কৰিব পাৰি সেইটো আছিলে। আৰে তোমাৰ গুৱাহাটী ইউনিৰ্ভাচিটিত আছিলে এক্সামটো।
অ, এনে এইটো মানে কি কৰিব, কি পঢ়িব লাগে? আহে কি এনে?
তাত তোমাৰ চাবজেক্টৰ ভিতৰত বহুতটা বিষয় আছে। বিষয় মানে কেনেহেন তোমাৰ এ এক এ যিটো একাউণ্টেঞ্চি আছে তাৰ ভিতৰতে তোমাৰ প'ষ্ট একাউণ্টিং, মেনেজমেণ্ট একাউণ্টিং তাৰপিছত তোমাৰ মাৰ্কেটিং একাউণ্টিং তাৰপিছত তোমাৰ তাকে হিউমেণ্ট ৰিচৰ্চ একাউণ্টিং তেনেকে বহুত ধৰণে চা- চা জেগা আছে। তাৰপিছত তোমাৰ যিটো তোমাৰ হেৰি থাকে বিজিনেচ মেটছ থাকে তোমাৰ তাৰপিছত তোমাৰ বিজনেচ থাৰ্টিচিক্স থাকে। তাৰ পিছত ইট আ তোমাৰ তোমাৰ ৰ্মাকেটিং মেনেজমেণ্ট থাকে। তাৰপিছত হিউমেণ্ট ৰিচৰ্চ মেনেজমেণ্ট থাকে। তাৰপিছত তোমাৰ থাকিব ৰিজনিং তাৰপিছত এ কি বুলি কয় এইটো? ইংলিছ যিটো তোমাৰ এই নৰ্মেল যিটো কম্পেহেঞ্চণ দিয়ে বা কেনে সেনেকোৱা ধৰণৰ থাকিব সেনেকে থাকে আৰু এক্সামত। তোমাৰ এই হেৰি এশটা কুৱেশ্যন আহিব তাত তোমাৰ এয়াতে শুদ্ধ উত্তৰত এককৈ নম্বৰ পোৱা যায় আৰু তোমাৰ যদি ভুল হয় তেতিয়া তোমাৰ হেৰি হ'ব, জিৰ পইণ্ট টু ফাইভ কে কটা যায়।
অও ঠিকে আছে মানে। তুমি এনেই কিমান এ কিমান কৰিলা প্ৰশ্নবোৰ কেনে আছিল পিছে?
প্ৰশ্নবোৰ অলপ টান আছিলে। কিছুমান সহজ আছিলে, যিবোৰ সহজ আছিলে সেইবোৰ বেছি টাইম লগা নাই কিন্তু টানবোৰত অলপমান মানে টাইম লাগিছে। এনেকে আৰু লাহে - ধীৰে কৰি আছিলো যিহেতু ইয়াত তোমাৰ হেৰি আছে নাম্বৰ কা কাটা যোৱাৰ মানে এটা মানে সম্ভাৱনা আছে সেইকাৰণে লাহে -ধীৰে কৰি আছিলো। চাই-চিটিয়ে মই মানে লাহে-ধীৰে কৰি আছিলো এইটো। বেছি দৌৰা- দৌৰি কৰা নাই। তাত তোমাৰ এ দুঘন্টা যিহেতু থাকেই দুঘন্টা পুৰা মানে, এক্সামটো দিছো। এক্সামটো দিয়াৰ পিছত তোমাৰ তাত মানে যিমান আছে তাত মই আধা প্ৰশ্ন কৰিছো অকল মানে পঞ্চাশটা প্ৰশ্ন কৰিছো, এশটা প্ৰশ্নৰ ভিতৰত।
এনে পাছ কৰিবলে তুমি আ, কিমান লাগে তোমাৰ এইটো?
অ উত্তীৰ্ণ হ'বলে এইটো তোমাৰ সেই কৰি মানে বৰ্তমান গম নাপোৱা, গম গম পোৱা নাযায় সেইটো যে যেতিয়া তোমাৰ এ মানে ফলাফলটো দিব তেতিয়াহে গম পাম কেনেকোৱা ধৰণৰ মানে সেইয়া প প্ৰতি বছৰে মানে এইটো মানে সলনি হৈ থাকে
অ মানে মানুহ কিমান দিয়ে তাৰে ওপৰৰ কথা এইটো
মানুহক কিমান দিয়ে বা সিহঁতৰ এ জ্ঞান কিমান আছে সিহঁতৰ চাবজেক্টৰ প্ৰতি কিমান মানে আহে মানে কি বুলি কয় সেইটো? জ্ঞান আছে সেইটোৰ ওপৰত কথা হ'ব। যিবোৰে যদি পেপাৰ খনৰ যদি সহজে সেইটোও কথা হয়। কুৱেশ্যন পেপাৰখন যদি সহজ হয় তেতিয়াও নাম্বাৰটো বাঢ়ি যায়।
আজিকালি তুন পশ্ন কাক পশ্ন কাকতবোৰ তোমাৰ বহুত শক টান কৰি দিছে দেই আজিকালি।
উম, প্ৰশ্ন কাকত বোৰত যিবোৰ থাকে সেইবোৰত টান হয় নহ'লে ফাটি যায়, সেইটোৱে।
অ, হয়। আৰু তোমাৰ কি কয় এই যে তোমাৰ এ কৰিছিলি তোমাৰ তাতে অ অ তোমাৰ অ আমাৰ চিট দিছে না তুমি নিজে কম্পকেয়ট কিয় কৰিব লাগে তোমাৰ
এইটো অ অমাৰ চিত দিছিলে অমাৰ চিট
অ এনে তোমাৰ তাতে এ একজাম তোমাৰ পৰীক্ষাৰ সময়ত পৰিৱেশ তো কিনি আছিল তাৰে মানুহবোৰ কেনে কৰ পোৱা আহিছিল বা তুমি কিবা কথা পাতিছা কাবাৰ লগত তেনেকে
এজনী ছোৱালী যি যিজন মোৰ আগত বহিছিলে তাইক লগ পাইছিলো তাই কৈছিল যে তাই নাহি নগাঁও পৰা আহিছিলে ৰাতিপুৱা চাৰি বজাতে বাছত উঠিছিলে আৰু আহি পাওতে এৰাউণ্ড ন বাজিছে
মানে পৰীক্ষাতো নটা বজাৰ পৰা আৰম্ভ হৈছে না কেইটা বজাৰ পৰা
এ পৰীক্ষাতো তোমাৰ বাৰটা বজাৰ পৰা আছিলে বাৰটা বজাত মানে এ এঘাৰটা বজাত যাই পাব লাগে বাৰটাৰ পৰা ইষ্টাত তাৰপিছত তোমাৰ দুটা বজালৈকে দুবজালৈকে তোমাৰ সেই আছিলে একজাম আছিলে দুই বজালৈকে
তুমি তাতে কেনেকে গৈছিলা তুমি তাতে তালে
মই যোৱাতে ৰাতিপুৱা তোমাৰ মই বাছতে গ'লো ৰাতিপুৱা মোটামুটি এ চাৰে পাঁচটামান বজাত মানে বাছত গলো গৈ গৈ পাওঁতে আঠটা চাৰে আঠটা বাজিলে তাৰ পৰা মই আৰু মোৰ যিটো তোমাৰ এই ভাড়াত লোৱা আছে যিটো মানে ঘৰ আছে ভাৰাত লোৱা তাত তালে গলো। তাত গৈ অলপ দেৰি জিৰালো। খোৱা-লোৱা কৰিলো কিবা অলপ। ফ্ৰেছ হৈ ল'লো গা-পা ধুই। ধুই কিনে তাৰ পিছত তাৰ পৰা গুচি আহিলো। আহি কিনে বাছত উঠিলো। বাছত আহ-আহ-আহি কিনে পুৱাতে ঠাইখিনি পোৱাতে মৰ মোটামুটি এঘাৰটা বাজিছে আৰু। এঘাৰটা বজাত তোমাৰ মানে যাই পাবওঁ লাগে। টাইমটো সেইটোৱে টাইম হয় হয়। এ এ আশে পাশে গৈ পাইছো। সেইকাৰণে তাত মোৰ একো অসুবিধা নহ'ল আৰু। পাই গৈছো সিহঁতৰ সহায় কৰা মানে লোকো আছিলে কিছুমান। সিহঁতে দেখাই দিলে কোন পিনে যাব লাগে, ক'ত কি কৰিব লাগে, ক'ত কেনেকৈ মানে এ গলে মানে পাম ৰুমটো মই বিচাৰি পাম। কোনটো চাইদে কোনটো পিনে আছে ৰুমটো। দেখাই দিলে সিহঁতে। সেই অনুযায়ী গৈ কেনে মই বহিলো। একজাম মটামটি বাৰটামান বজাত আৰম্ভ হ'ল আৰু তাৰপিছত টিচাৰ সকলেও তাৰ আগতে আহি পালে। গৈ পিনে সিহঁতে কৈ দিলে ব কোনটো কেনেকৈ লিখিব লাগে, কি, ক'ত লিখিব লাগিব। কোনবোৰ বস্তুৰ ওপৰত বেছি ধ্যান দিব লাগিব এইবোৰ ক কথা কৈ দিলে যে কোনোবা যদি মোৰ লগত যদি মোবাইল ফোন বা কিবা বেলেগ ইলেক্ট্ৰনিক বস্তু লগত ৰাখিছে সেইটো বাহিৰত থব হ'লে, নহ'লে ছাৰ হাতৰ হাতত মানে জমা দিব গ'লে যোৱাতে লৈ যাব পাৰিব। এনেকুৱা ধৰণৰ কৈ কেনে একজাম আৰম্ভ হ'ল। তেনেকুৱা সিহঁতৰ টিচাৰ, টিচাৰ ত' বহুত চাপৰ্টিভ মানে আৰু সিহঁতে ফ্ৰেণ্ডলি হয়। ধুনীয়াকে কথাবোৰ বুজাই দিছে কোনোবা কিবা নাজানিলে।
তুমি গুৱাহাটী ইউনিভাৰ্চিটিটো কেনে পালা পিছে? চালা নহয়।
তাৰ পৰিৱেশতো ব-বহুতে ভাল আৰু তাত যোৱা-কালি বৰষুণো অলপমান দি আছিলে কিন-কিন কিন-কিনিয়া বৰষুণ। তাৰ কাৰণে মানে একদম পৰিৱেশটো মানে উম বাই বহুত মানে ধুনীয়া লাগিছে। আপ্লুত হৈ গৈছে মনবোৰ।
শুনি ভাল লাগিল দিয়া। শুনিছো মই গুৱাহাটী ইউনিভাৰ্চিটি বৰ ডাঙৰ বৰ ডাঙৰ বোলে তোমাৰ জা তাৰে তোমাৰ জাগাটো।
অ ঠাইতো বহুত ডাঙৰ হৈছে, বহুত বহুত ডাঙৰ। মই এইটোৱে যে মোৰ সৌভাগ্য যে মই প্ৰথম বিল্ডিংটোতে পালো। মানে যিটো প্ৰথম ডাঙৰ হেই তাত তালিকা আছে তাতে মোৰ সেইটো হ'ল। সেইটো আৰ্টছ বিল্ডিং বুলি কয়। কলা শা আ যিটো তোমাৰ হেৰি আছে অট্টালিকা তাতে হৈ গল। একজামটো। এইকাৰনে অসুবিধা হোৱা নাই। ডাইৰেক মই গৈ কেনে অচৰতে পাই গৈছো। নহ'লে মই গাড়ী ল'ব লগা হ'ল হয়, হ'লে হয়।
ঠিকে আছে এনে জাগা এ গুৱাহাটী ইউনিভাৰ্চিটিত পালে তোমাৰ বৰ ভাল লাগিব তেতিয়া যদি পাই যোৱা তাতে। তাতে বৰ শুনিছো য'ত এমাৰ ভাল জাগাবোৰ ভাল। তোমাৰ পৰিৱেশটো ভাল আমাৰ শিক্ষয় শিক্ষইয়ত্ৰী শিক্ষয়িত্ৰীবোৰো বৰ ভালকে পঢ়াই বোলে।
উম, সেইটোও হয়। তাত তোমাৰ সেই মোৰ ঘৰৰ পৰা ওচৰ হ'ব, মানে কেনেকুৱা ধৰণৰ ধৰা এতিয়া মই কে চি দাছত পঢ়ি- পঢ়ি আছো বৰ্তমান। তাতে মই চাইনাম প্ৰচাৰটো কৰিম বুলি ভাবিছিলো, কিন্তু যদি ইয়াত পাই যাওঁ ইয়াতে কৰি দিম। ইয়াত মানে ঘৰৰ পৰা ওচৰ হ'ব আহ আহা-যোৱা কৰাতে বাছত পৰা ডাইৰেক নামিলেই মানে সেইটো পোৱা যায় বিশ্ববিদ্যালয়খন। এইটো সুবিধা হয়।
সেইটোৱে তোমাৰ জাগাতো ভাল তোমাৰ জাগাৰ সুবিধাও আছে। ঠিক জাগাত আছে।
ঠাইখিনি সুবিধা আছ
তুমি এতিয়া গুৱাহাটীৰ ভিতৰত আহিব নালাগে সেই জামৰ
ভিতৰলৈ আহব নালাগে। আৰু গুৱাহাটীৰ ভিতৰতো বৰ্তমান বানপানী হয়ে এযাক বৰষুণ দিলে বানপানী হৈ যায়।
হে অ, হৈছেতো তোমাৰ মালিগাঁৱত তোমাৰ এতিয়া বানপানী হ'ল, তোমাৰ ইনাক খানাপাৰাত হ'ল। আৰু কৰো সৰু সৰু জেগাত হৈছে বহুত জা জাগাত।
তাকে এইটো জু -জুবিন দাই গোৱা গানটোৰ নিচিনা এজাক বৰষুণে মোক ধুই থৈ গ'ল তেনেকুৱা ধৰণৰ হয়। আল্টি এই এটা সঁচাকৈয়ে ধুই থৈ যায় ওপৰৰ পৰা যিটো ধৰণৰ পানী পৰে মান-
মানে তোমাৰ গুৱাহাটীৰ কেইটামান জেগা আছে তুমি যদি বৰষুণ গালা বৰষুণ সময় তাতে গৈছা। তুমি ফাচিলা আওতে মানে তোমাৰ পৰা আঠুলে পানী হ'বই।
তাকে। আঠুহ লেকে পানী হ'লেতোটো বেলেগে মানে সেইটো কথাটো অলপমান মানিব পাৰি আৰু যেতিয়া তোমাৰ এই বোকাবোৰ যেতিয়া মানে ওপৰৰ পৰা ভাহি আহে ন, সেইটো বহুত মানে এটা সেই
আৰু তোমাৰ এই পানীৰ মাজতে ক'বাত গাতবোৰ থাকে নহয় সেই গাত এই গাটোৰ যদি ভুলতে তোমাৰ ভৰি খান ফাচি যায় বা তুমি ভুলতে গাটত সোমাই যোৱা তুমি তৎক্ষণাত আৰু তোমাৰ মৃত্যু।
বচাব নোৱাৰিব ন, কোনেও কাৰণ পানী তোমাৰ ঢৌ থাকিব ঢৌৰ ফলত তোমাৰ কেনেকে ওলাই আনিব কোনোবাই।
মানে আমাৰ কি আমাৰ চহৰত কি গুৱাহাটী চহৰবোৰ কেনেকে তোমাৰ যা মানুহবোৰ যা অলপ সেয়া নাই। অ সাধাৰণ জ্ঞান নাই যে তোমাৰ ক'ত জাব জাবৰবোৰ ক'ত পেলাব লাগে কি ক'ত পেলাব লাগে এই চব নালায় চৰাই ভৰাই পেলাই নালাত জমা হৈ যায়। চ'ত পানী যাব কাৰণে নালাটো সেয়া হৈ থাকে।
সেইটোৱে বন্ধ যে। সেইটো নিজৰ সুবিধাটো নিজে বুজি নাপায় তাতো কোনো আন থাকিব নাজান না সিহঁতে থাকিব দ ওচৰে-পাজৰে।
নকবা আৰু এইবোৰ। মানসিকতাই সিহঁতৰ সেনেকুৱাই ল বেলে নিজ- হে নাভাবে কথাবোৰ ভালকে চিন্তা নকৰে।
বাকী তোমাৰ খবৰ কোৱা খবৰ কেনেকুৱা তোমাৰ?
খবৰ মানে ভালে চলি আছে এতিয়া চলি আছে চলিয়ে থাকিব।
বাকী ঘৰত?
তোমাৰ বাকী এনে ঘৰৰ মানুহবোৰ কেনে ভালনে চব?
ভাল ভাল ভাল ঠিকে আছে ভালে আছে।
উম, এ লাহে লাহে সেয়া হ'ব আৰু। সময় যাই আছে এতিয়া কাম চাম কৰিব লাগে নহ'লে পঢ়িব লাগে।
তাকে বাকী তোমাৰ দাদা ক'ত ক'ত?
মোৰ দাদা তোমাৰ এতিয়া অফিচত গৈছে।
আত্চ্ছা। ক'ত কাম কৰে?
তোমাৰ অফিচত তোমাৰ ব্লিংকিটত কাম কৰে।
আত্চ্ছা ঠিক আছে। মা আছেনা নাই ঘৰত?
ঘৰত।
অ মা?
মাহত আছে মা তোমাৰ এতিয়া ঘৰত ভাত বনাই আছে। ৰাতি বনাব দিয়া দিয়া হ'ব দিয়া এই কথা পাতি দম-
ঠিক আছে দিয়া তোমাৰ কথা পাতি ভালে লাগিল ঠিক আছে দে।